অ নমস্কাৰ ভাল তোমাৰ আছো ভালে
অ আচ্ছা কি কৰিছা
এ আছিলো এনেই আৰু মোবাইল পিটিকি
অ মই আৰু এনে আছো আৰু সময় কটাই আছো গৰম বন্ধ দিছে ন
অ এতিয়াতো গৰমৰ বন্ধ উম হুম অ হল হল
উম কি খালা
সেই দালি কণী ভাজি
তাৰপিছত বতৰ ভাল বৰষুণ চৰষুণ দিছে নে নাই
এ দিছে বৰষুণ আজিতো কতো গোটেই দিনটোৱে বৰষুণ দিয়ে এৰে দিয়ে এৰে সেনেকুৱা উম
তাকেহে আৰু গৈ আছে আৰু দিন ঘৰ পৰা ওলোৱা নাই ন যেনেকে যাওঁ ইমান গাত লগা নাই আৰু যি হওঁক বাহিৰত দিছে ঘৰতো কৈয়ে আছো
এই থা বৰষুণ দিলেও মানে হেৰি হোৱা নাই ঠাণ্ডা পৰা নাই অলপো
অ গৰমেই বৰষুণ দিছে আৰু গৰম বহুত বাঢ়িছে আৰু এ চলিছে আৰু যি হওক গুৱাহাটীতটো পানীয়ে ন জানাই ৰাস্তা ঘাট কিমান পানী বৰষুণৰ অকণমান বৰষুণ দিলে পানী হৈ যায় বানপানী হৈ যায় তেনেকে ন তাকেই আৰু মই কথা এটা ভাবি আছো গম পাইছা হা আমাৰ যিটো আমি এতিয়া ইণ্টাৰনেট ইউজ কৰো ন ইণ্টাৰনেট ব্যৱহাৰ কৰো কিমান সহজ হৈছে ন ইণ্টাৰনেট আহি পেলাই
সেইটো হয় বাৰু
ধৰা ইণ্টাৰনেট ইণ্টাৰনেট ইমান সহজ হৈছে ধৰা চব পোৱা যায় ন ইণ্টাৰনেটত অ গোটেই পৃথিৱীত কি চলি আছে ক'ত কি হৈ আছে ইণ্টাৰনেটে চব গম পাওঁ ন আমি। আমি ইণ্টাৰনেটত ধৰা চব খবৰ ল'ব পাৰো ক'ত কি হৈ আছে ক'ত কি হোৱা নাই। কাৰোবাক চাবলৈ হ'লে ভিডিঅ' কল কৰিব পাৰো ইণ্টাৰনেটৰ সহায়ত। আৰু আৰু কিমান কি এই কথা পাতিব পাৰো হয় নে নহয়। ধৰা ইয়াত তুমাক যে- কথাটো বাধ্যম লগত কথা পাতি আছো নহয় এতিয়া নহয় তমি কথা পাতিব নোৱাৰিলা হয়। ইণ্টাৰনেট এনেকুৱা সুবিধা- দিছে নহয় আমি ধৰা ঘৰত বহি পি ইন্টাৰনেট ব্যৱহাৰ কৰি পেলাই বহুত কিবা কিবি আছে। ব্যয়ৱস্থা যাৰ দ্বাৰা কাপোৰ কিনিব পাৰো। আৰু ধৰা চবজি লৈ পেলাই খোৱা বস্তু লৈ পেলাই চব। যি লাগে- কি ব্যৱহাৰ কৰিব বস্তু লাগে চব কিনিব পাৰো। তাৰ ধৰা ইণ্টাৰনেটত- পোৱা শুনা চাৰ চ্জদি থোৱা তুমি তুমি ধৰা গুৱাহাটী থাকা ফুৰিব গ'লে ধৰা- যোন যোন পঢ়িবলৈ- বেলেগ জেগাত থাকে ন পঢ়িবলৈতো বহুত সুবিধা নহয় ইণ্টাৰনেটৰ দ্বাৰা। ইণ্টাৰনেট থাকিলে চব পঢ়িব- পাৰি ন। সুবিধা মোৰ মতে সুবিধা যদি হয়- সুবিধা কি কি মই কওঁ হাঁ, মোৰ মতে যোগাযোগৰ সুবিধা হৈ যায়। আকৌ দুই নম্বৰ তোমাৰ ধৰা পঢ়া শুনাৰ সুবিধা হৈ যায় সুবিধা হৈ যায়।
সেইটোৱে।
আৰু তিনি নম্বৰ তোমাৰ- চব খবৰ পোৱা যায় ইণ্টাৰনেটৰ দ্বাৰা ইণ্টাৰনেটতো বহুত সুবিধা। এইবোৰ সুবিধা মানে অসীম কৈ থাকিলে আৰু সেখেই নহয়। কবিতা লিখিব লিখি লিখি মানে কৈ কৈ মানে মোৰ মানে ৰাতি হৈ যাবগে। তুমিয়ে ভাবা ধৰা ইন্টাৰনেট নহ'লেতো একো কৰিব নোৱাৰিলো হয় ন। তুমিটো কৰিব নোৱাৰিলা হয় না ক'ৰবাত যাব পাৰিলা হয়। ক'ৰবাত যাবলৈ হ'লে ৰাস্তা চিনি নাপালেও আমি নেট চাই- যিটো আছে আমাৰ ইণ্টাৰনেটত আমি ৰাস্তা দেখা পাওঁ কোনটো ৰাস্তা দি গ'লে- কোন জেগাত গৈ পাম চব সুবিধা কৰি দিছে ইণ্টাৰনেটে। এ- তেওঁলোকৰ যিমান ব্যৱসায় কৰিব পাৰে সুবিধা অসুবিধাৰ তোমাৰ ধৰা- আঁহ এতিয়া আমাৰ- নিজৰ ভাগত থাকিব লাগে ন যে কোনটো ব্যৱহাৰ কৰি পেলাই কোনটো সুবিধা হ'ব। ত'- মই যিমান ভাবো আৰু সুবিধাজনক বস্তু চাই পেলাই সেইটো ইউজ মানে ব্যয়ৱহাৰ কৰিব লাগে। আৰু- অসুবিধা কবলৈ গ'লে অসুবিধাও আছে ন যি বস্তু সুবিধা আছে অসুবিধা থাকিব পাৰে। অ অসুবিধা ধৰা বেছি- সময় ইণ্টাৰনেট ব্যৱহাৰ কৰিলে চকু বেয়া হয় ন। আমি ইণ্টাৰনেটটো মোবাইল ফোনৰ পৰাই ব্যৱহাৰ কৰোঁ লেপটপ কম্পিউটাৰ হওঁক যিয়েই হওঁক। সেইটো তাৰো- সেইটো এটা আছে ন যৰ পৰা আমি চকুত ওধ পৰে আহি পালে চকু বেয়া হ'ব পাৰে অসুবিধা। এতিয়া কথা বেছি- ইন্টাৰনেট ব্যৱহাৰ কৰিলে আমি ধৰা মানসিক অকণমান অসুবিধা হব পাৰে। বা তোমাৰ ধৰা মাথা বিষাই হয়। তেনেকুৱা হ'ব পাৰে আৰু মোৰ মতে- তে মই যিমান ভাবো আৰু অসুবিধা কে ন সুবিধা পৰা ধৰা আৰু বেছি আজিকালি যিমান মানে ইণ্টাৰনেটৰ কাৰণে টাৱাৰ দিছে ন এ তাৰউপৰি সেইকাৰণে বহুত চৰাই ভাত ধৰা যিমান লাইন আহে ন কাৰেণ্ট আহে লাইন আহে এ তাৰ কাৰণে বহুত চৰাই মৰিছে গম পোৱানে অ তাৰ পৰা মানে অকমান অসুবিধা হৈছে প্ৰকৃতি তাৰ পৰা অকমান সাৱধান হৈ থাকিব লাগে আৰু ইণ্টাৰনেটত ইমান ব্যৱহাৰ কৰিব নালাগে যে আমি ইটাৰনেট অকমান ভুগিব লগা হয় তাত ইমান ব্যৱহাৰ কৰিবলে য'ত মানে আমাৰ অকমান জীৱনটো সহজ হয় কিবা কামত প্ৰয়োজন হ'লে ইণ্টাৰন ব্যৱহাৰ কৰিব পাৰে, ত' আজিকালি ধৰা বহুত মানুহ হৈছে ন ইণ্টাৰনেট বব্যৱহাৰ কৰি কৰি কৰি কৰি ইন্টাৰনেটৰ কাৰণে মানে বহুত হাৰা শাস্তি পাইছে। আজিকালি ধৰক ডিজিটেল বেংকিং হওক বা কিবা ডিজিটেল ইউ পি আই হওক য'ত ফ্রত মানে বেংকৰ পৰা বেন ই মোবাইলৰ পৰা ইণ্টাৰ হ বেংকৰ কাম কৰিব পাৰি, অ তাৰো বহুত মানুহৰ বহুত কিবা ফ্ৰড হৈছে বা বহুত অসুবিধা হৈছে আৰু বহুত চুৰি ডকাইতি কামো হৈছে ইণ্টাৰনেটৰ দ্বাৰা মানুহৰ নিজৰ নিজৰ যিকেইটা বস্তু থাকে প্ৰয়োজনীয় মোবাইলত তাৰ পৰা বহুত বস্তু মানুহে লৈ গৈছে চুৰ কৰি মোবাইলৰ পৰা ত ইণ্টানৰ ফলত মানে তোমাৰ একো বস্তু মানুহৰ নিজৰ হৈ থকা নাই ইণ্টাৰনৰ ধৰা আমাৰ সামাজিক মাধ্যমত যিমান বস্তু আমি এৰো ডেইলি দিও মানে প্ৰতিদিনৰ সময়ত সেই বস্তুখিনি আমি মানুহক সন্মুখৰ মানে মুকলি কৰি দিছো আৰু ত' মই ভাবো আমি যিমান পাৰোঁ কম বস্তু ইণ্টাৰনট দিব লাগে আৰু ইণ্টাৰনেটত যিমান ভাল সিমান বেয়াও হয় ন মই ভাবো বেয়া দিশ টো অকমান চাই পেলাই অকমান সাৱধান হ'ব লাগে, তাকে আৰু তুমি কি ভাবা?
মান সেইটো হ তুমি যিখিনি কৈছা সেইখিনি অ
চাব লাগে কিন্তু, বেছি নহয়।
নাই নাই যিখিনি কৈছে সেইখিনি কথাত একদম মই আঁ শুদ্ধ বুলি ভাবোঁ আজিকালি ইণ্টাৰনেট কাৰনে মানুহখিনি ভাল ইউজ ও কৰে যিখিনি মানে ভাল ব্যৱহাৰ কৰিব মই কওঁ যে সেইখিনি ভাল ব্যৱহাৰে কৰে আৰু যিখিনিয়ে মানে বেয়াৰ ফালে গৈছে সেইখিনি বেয়া ব্যৱহাৰখিনিয়ে কৰিব। ত 'মানুহ এটাৰ ওপৰত মানে এইটো বস্তুটো নিৰ্ভৰ কৰে মানে মানুহ এজনে কেনেক কে মানে ইণ্টাৰনেটটো ব্যৱহাৰ কৰিব পাৰিছে
কৰে কিন্তু ধৰা ইণ্টাৰনেট এজন সৰু আজিকালি ধৰা সৰু সৰু যিকেইটা শিশু আছে ন আজিকালি ধৰা মোবাইল বা ইণ্টাৰনেটৰ বাহিৰে ইহঁতে ভাটো খাব নোখোজে মোবাইল নহ'লে কান্দে ইণ্টাৰনেট ব্যৱহাৰ দি ইণ্টাৰনেট বো মাক-বাপেক সিহঁতৰ ইটেনেটৰ কাৰণে কিবা তুমি
সিহঁতক মাক বাপেকেই মানে সৰুৰে- সৰুৰে পৰা মানে মোবাইলৰ আগতে ৰাখিলে ইণ্টাৰনেটৰ সন্মখ- তে ৰাখিলে সিহঁতক সেইটো কাৰণে আৰু।
মানে সিহঁতে মানে এতিয়া সিহঁতে সেইটো বস্তুটো গহি হৈ গৈছে ন সেইটো বস্তু- সেইটোতো লাগিবই এতিয়া, এতিয়া ধৰা সৰু হৈ আছে কেইদিনমানৰ পিছত ডাঙৰ হ'ব। তেতিয়া সিহঁতে পঢ়-শুনাত ধ্যান দিব লাগিব তেতিয়াহে সিহঁতৰ ইন্টাৰনেট লাগি- ইণ্টানেট ব্যৱহাৰ কৰিব লাগিব, সিহঁতে ইন্টাৰনেটৰ ভাল গুণ নাচাব ন। লাহে লাহে বেয়া দিশত যাবগে সেইকাৰণে মানে- সৰুৰ পৰাই শিশুসকলক মানে- মোবাইল খনো কম দিব লাগে আৰু মানে যিমান পাৰি ইমান কমাই- প্ৰয়োজন সময়তে দিব লাগে আৰু লগত কোনোবা, কোনোবা নহয় কোনোবা থাকিব লাগে। পৰিয়ালৰ বা ধৰা তোমাৰ ডাঙৰ মানুহ। মই মই ভাবো আজিকালি আমিতো সৰু পৰাই মোবাইল পোৱা নাছিলো না- পোৱা না, ত' আমিতো গম পাওঁ ন আমি কেনেকে চলিছো আমি ইমান- সহজে বস্তু পোৱা নাছিলো, আজিকালি ধৰা সৰু সৰু ল'ৰা ছোৱালীয়ো মোবাইল কিনি দিয়ে মাক- োৱা, তুমি মোবাইল চলোৱা যি কৰা খালি ভালকে পঢ়া তেনেকুৱাটো নহয় ন। পঢ়া শুনাত ইমান ভালকে নচলে, যিখিনি সময়ত পঢ়িব লাগে সেইখিনি সময়ত মোবাইল - তাতে বা ইণ্টাৰ ইউজ কৰিলে চকু বেয়া হোৱাৰ বেলেগ বেলেগ- ধৰণৰ বেমাৰ হ'ব পাৰে ন, আজিকালি সৰু সৰু ল'ৰা ছোৱালী- আহ' বহুত কিবা কিবি প্ৰলাৱত পৰিছে বহুত কিবা কিবি- ডাঙৰ ডাঙৰ ঘটনাত ঘটিত হৈছে ন। ল'ৰাৰ লগত মোবাইলৰ কাৰে অকল মোবাইলৰ কাৰণে মোবাইলটো- সোমাই চালে বা মোবাইলত ইমান- সামাজিক মাধ্যমত ইমান চোৱা তুমি নিৰ্ভৰশীল হৈ নাথাকিলে। জীৱনটো বহুত মানে তোমাৰ সুন্দৰ হৈ থাকিব, মই ধৰা মোবাইল ফোনৰ মানে- দিনত মানে মোৰ দহ ঘন্টাটো সামান্য দিনত। তোমাৰ চাগে বহুত হৈছে দিনত, তাকে লাহে লাহে কমালেহে তোমাৰ চব- কিন্তু চলি থাকিব তোমাৰো চলিব মোৰো চলিব ভালকে। আৰু যিমান সময় মোবাইল বা তোমাৰ আমি- ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ তাতকৈ যদি আমি পাৰোঁ আমি- ব্যায়াম কৰিব পাৰো, পঢ়া শুনা কৰিব পাৰো, ভাল ভাল কিতাপ পঢ়িব পাৰো। গৰম বন্ধ দিছে খেল ধোলা কৰিব পাৰো কিবা এটা- ভাল ব্যৱসায়ত ব্যায়াম কৰিব পাৰো, নিজৰ স্বাস্থ্যটো ভাল কৰিব পাৰো সকলো। খাওঁতে ধ্যান দিব লাগে কিন্তু আমি এনেকুৱা হৈছো- এনেকোৱা হৈছো যে মোবাইলৰ কাৰণে ভুক্ত ভুগি হৈ গৈছোঁ। মোবাইল বা ইন্টাৰনেট ব্যৱহাৰ নকৰিলে আমাৰ দিব বা আমাৰ কাম নহ'ব। আমি প্ৰয়োজন নোহোৱাকে অলাগতিয়াল বস্তু চাই থাকো। নহ আমাৰ এনেকুৱা হ'ব লাগে নহয় যে অকল প্ৰয়োজনীয় বস্তুবোৰ চাওঁ। অকল প্ৰয়োজনীয় বস্তুবিলাক শিকো তেনেকুৱা নহয় ন, আজিকালি কি হৈছে আমি- পঢ়া শুনা বাহিৰে বা ধৰা- প্ৰয়োজনীয় কথা বতৰা বাদ দি পেলাই বহুত কথা পাতো বা বহুত বহুত ধৰা তুমি- বেলেগ বেলেগ ধৰণৰ ইন্টাৰনেট ইউজ কৰি পেলাই বেলেগ বেলেগ ধৰণৰ- বিষয়ে দেখো এনেই এনে যিটো আমাৰ পঢ়াৰ পঢ়া পঢ়া নহয়। জীৱনৰ প্ৰয়োজনীয় কামতকৈ বহুত অলাগতিয়াল। এই সেইটো কথা সেইটো বস্তুৰ পৰা অকণমান আঁতৰি আহিব লাগে আৰু। চাব লাগে আৰু জীৱন কি চলিছে চিনাকি কি মানুহকো অচিনাকি যেন লাগে যে তুমি ধৰা মোবাইলত বা ইণ্টাৰনেটত চোৱা লাগে ন চিনাকি যেন লাগিছে কিন্তু মই চিনি পোৱা নাই সেনেকোৱা হয় ত মই ভাবিছো আৰু অকনমান লাহে লাহে কমাম আৰু মোবাইল বা ইণ্টাৰনেট ব্যৱহাৰ কৰাতো সকলোৱে কমাব লাগে ধৰা নিজৰ জীৱনত মানে আগবাঢ়ি যাবলৈ বাহিৰৰ দুনীয়াটো কেনেকোৱা চলিছে ঘৰৰ ওচ পাঁজৰ মানুহৰ খবৰ কেনেকোৱা ঘৰৰ মানুহৰ খবৰ কেনেকোৱা চ ভাবি পিনি ল'ব লাগে ময়ো ভাবি আছো লাহে লাহে ইণ্টাৰনেটৰ ব্যৱহাৰটো কমাই পেলাই গাঁৱত সমাজৰ মানুহৰ ভিতৰত কাৰ ভিতৰত কি চলিছে কোন কেনেকোৱা কাৰ খবৰ কেনেকোৱা সেইটো বস্তু চাব লাগে আৰু
সেইটোৱে সেইটোৱে দিয়া নহ'লে এতিয়া ৰাখিছো অ অ হ'ব দিয়া উ উম
হ'বনে